হেল্ল' অ' ক'ত আছে।
হেল্ল'।
বোলো ক'ত আছে। হেল্ল'- হেল্ল'। ক'ত আছে-ক'ত আছে আপুনি। আপুনি ঘৰত আছে নেকি।
অ', এই আপোনাৰ লগত কথা অলপ আছিলে।
ক- ক।
এ কথাটো মানে ভাবিছিলোঁ মই অলপ অলপ বিজনেছ এটা কৰিম বুলি ভাবিচিলো অলপ পইচা অলপমান ইনভেষ্ট কৰিব পাৰিব নেকি।
মই এতিয়া সেনেকা দিয়া নাই বাৰু চবকে পইচাবিলাক। ই আপোনাক লাগিছে।
অ', মানে মানে অলপ পইচা লাগিছিলে দুইটাই পাৰ্তনাৰ শ্বিপত মিলি অলপ বিজনেছ অলপ আগবঢ়াও নেকি। অ', মানে কি জানা ঘৰত এনে থাকি লাভ নাইটো মানে ঘৰত এনে থাকি অ', এইটো মানে ঘৰ এনে থাকি লাভ নাই মই ভাবিছো অলপ বিজনেচটো আগবঢ়াই থাকো দুইফালে পইচা ওলাই থাকিব। আপুনি কিমান ইনভেষ্ট কিমান মান কৰিম বুলি ভাবিছে বিজনেচৰ কাৰণে।
মই -মই আপোনাক তোমাৰ আমাক হে কিমান আপুনি কিমান মানে আপোনাৰ কিমান
মই- মই ভাবিছ মই ভাবিছো এটাই চল্লিছ পঞ্চাছ মানকে দি দিওঁ নেকি।
চল্লিছ পঞ্চাছ, লাখত যাবনে হাজাৰত যাব। লাখত
নাই-নাই হাজাৰতে কৰো। হাজাৰতে যাওঁ প্ৰথম। মই ভাবিছিলো- মই ভাবিছিলো এনেকা ব্যৱসায়টো মই প্ৰথম ভাবিছিলোঁ এনেকুৱা। ফাৰ্ম হেৰি কৰোম বুলি মাছৰ মাছত ফিচাৰী। অ ব্ৰইলাৰ ফৰ্মই কমি গছিল চব্ ব্ৰইলাৰ ফাৰ্ম ব্ৰইলাৰ ফাৰ্মটো কৰি লওঁ। তাৰ পিছত ভাবিছিলোঁ ব্ৰইলা ফামটো কৰাৰ পিছত ই লাহে লাহে অলপ চলপ লোকেল মুৰ্গী লৈ আহিম।
অ' সেইটোয়ে মানে সেইটো সেইটো ব্যৱসায়ত লাভ আছে আপোনাৰ তেনে ক'লো আপোনাক আৰু
অ' কম মই ভাবিছোঁ? কিন্তু মানে আপুনি যদি ফ্ৰী থাকে। তেনেকৈ ধৰক মইও ফ্ৰী আপুনি ফ্ৰী নাকিব কোনোবা এনেকুৱা মানুহ চুনুমন থাক থাকিব পৰা আছে নেকি এনেই ফাৰ্মখন আমাৰ
মই আপোনাক দু তিনিজনমান দিব পাৰিম। তাৰ ওপৰত দিবতো নোৱাৰিম
অ' তিনিজন অ' পইছাটো আপুনি কিন্তু প্ৰথম আ ফ্ৰৰ্টি দিয়ক মইও ফ্ৰৰ্টি দি দিওঁ টোটেল মিলাই টোৰ এইটটি হৈ যাব। যাব
অ' আপুনি চল্লিছ হাজাৰ মইও চল্লিছ
অহ' তো আ আশী মানৰ ভিতৰত তোৰ কামটো কৰি দিওঁ কৰি যদি পইচা বেছি তেতিয়া হ'লে আকৌ দুই এডভান্স আকৌ ট্ৰেইন এটা ট্ৰেইন এটা দি দিম আৰু
হয় কি এনে ক'ত ক'ত ব্যৱসায়টো আপোনাৰ ঘৰৰ পিছফালে কৰিব ন?
মোৰ ঘৰৰ পিছফালে কৰিম আছোঁ তাতে মাটি এনে পৰি আছেতো মই ভাবিছোঁ মাটিখিনি কামত ইউজ কৰোঁ।
আ
এতিয়া আপুনি কি-কি কেতিয়া দিব পাৰিব বা পইচাটো? এ, ফা-ফাৰ্মৰ কাম চলি আছে বাৰু মানে কাইলে হওঁ, হওঁ আৰু। আজি, কাইলে হওঁ, হওঁ আৰু।
অ', অ', এনেই মানে
কি মই প্ৰথম ভাবিছিলোঁ মই চব মানে কি কি কা কিকলে?
বস্তু কেইয়া
বস্তু বিলাক মই ভাবিছো মই বস্তুবিলাক লগতে সোমাই দিম বুলি ভাবিছো।
অ হয় নেকি তেতিয়াহ'লে আপুনি তেতিয়াহ'লে আপুনি আমাৰ গাঁৱতাই মোক লগ ধৰিব ফোন কৰিব মোক?
অ অ ফোন কৰিম আপোনাৰ মই আজি আবেলি মান যাব পাৰো।
অ মই আবেলি অলপ ব্যস্ত থাকিব পাৰোঁ ন আপোনাক? মই অলপ ব্যস্ত থাকিব পাৰোঁ আপুনি মোক এবাৰ মোৰ নাম্বাৰত ফোন কৰি ল'ব।
অ আপোনাক ফোন কৰিম বাৰু এা আজি আপোনাক কামটো যদি আপুনি ব্যস্ত নয় তেতিয়াহ'লে আজিয়ে পইচাটো ইনভেষ্ট কৰি দিম আৰু। মই মানে মই একে আজি আপোনাৰ ওচ প কথা চথা পাতি মেলি থৈ দিম আৌ মুৰ্গীটো বেলেগৰ পৰা আনিব লাগিব ন।
অ অ অ অ এনে আপুনি কিমান মান মুৰ্গী আনিব এবাৰত?
মই ভাবিছো মই ভাবিছো এবাৰতে কমে এবাৰ চলি পঞ্চাটা মুৰগী লৈ আহো নেকি মানে নিজ পইচা দি মোৰ দ আপোনাৰোক লৈ আহ চল্লিশ টা মান। টেল আশীটামান লৈ আহো নেকি।
অ আশীটা আনিলে আপোনাৰ তাৰ ভিতৰত আপোনাৰ কিছুমান মৰেম নহয়।
অ তোমাৰত ম ধৰিছো আশীটা আহিলো তাৰপিছত বিশটা মৰিব ষাঠিটা থাকিলে।
সেত আপোনাৰ মতাব তাৰ ভিতৰত মাইকী মুৰ্গী ওলাব আপোনাৰ ত্ৰিশটা মান সেই ত্ৰিশটাই যে আপোনাৰ ত্ৰিছটা এমাহত কণী পাৰে আৰু এতিয়া কণীটো বেচিবও পাৰিব আপুনি।
হয় হয় হয়। তেছা আৰু তাৰপিছত তাৰপিছত ত্ৰিছটা ভিতৰত বিশছটা মৰি গ'লো একো কে থোৱা নাই। আ ষাঠিটাটো থাকিবই হয় নাই?
ডাঙৰ হ'লে ৰাখি যাব।
অ। অ সেইটো হয় কিন্তু ষাঠিটা মৰি গলে একো নাই চল্লিশটা মানে আশীটাৰ ভিতৰত চল্লি ষাঠিটা মৰি গলতো বিশটা জীয়াই থাকিব ন। এ মানে এইটো সেইটো সেইটোতো ৰখাটোৰ ওপৰত ডিপেণ্ড কৰা যে যিমান আমাৰসত পৰিম। কিমান থাকিব?
অ লোকেল মুৰ্গী আনিব পাৰিব লোকেল মুৰ্গী অ পনে অ ব্ৰইলাৰটো অলপ নক আৰু লোকেলটো অলপ আক আহ নহয় কিছুমান মানুহে আকৌ ব্ৰইলাৰটো বিচাৰে যে। ব্ৰইলাৰ আপুনি আপুনি এটা কাব অন কৰক উ আপুনি কাম কৰক এটা ব্ৰইলাৰটো ব্ৰইলাৰ ত্ৰিছটা আনক লোকেলটো আপোনাৰ পয়ত্ৰিশটা মান লৈ আনক চব মিলাই
হয়।
চে পোকটোটা হ'ব আপোনাৰ বা পশচ
অ', অ', অ'। অ', তেনেকৈ তেনেকৈ লৈ আনিম বুলি ভাবিছো আৰু। হয়। মই তেনেকৈ চো অ তেয়া পইচাটোো প্ৰথম দিব লাগিব ন এতি মানুহক কটেক্ট কৰিছিলো মুহোৱে কলে তোমালোকে আহিবা কিু পেমেণ্ চমেট লগতৈ আহিব দিছে আৰু বুজিছা
অ অ হয় বাৰু মই এনে চাবলৈ গৈছিলোাস পাতচৰ পাতি ভালনেে মুৰ্গীা লগৰ
অ চব ঠিকে ঠিকে আছে মই চাই মেলি আহিছো ন ভাবিলো আপুনিতো এতিয়া বৰ্তমান একো কোৱা নাই ন দুট নাই নাই মানুহে মানে মানুহে বাৰু গেৰেণ্টি দিছে একো নহয় বুলি
অ
মই ভাবিলো আপুনি ইনেও ঘৰত থাকে মই ঘৰত দুা থাকিব মাতিলে মোৰো মাতিলে কিবাটাওাই থাকিব
উম উম এ মোৰোৰ ফাৰ্ম আছে আপোনাৰ মোৰ মুৰ্গী ফাৰ্মো আছে ব্ৰইলাৰো আছে
যাম ন
আহিব কাইলৈ গুচি আহিব আমাৰ ঘ ঘৰতে গুি আহিব যাম
অ মানে মই ভাবিছো মই অ ত একেবগ লগ গৈ লৈ আহিম আৰু আপুনি এটা কাম কৰ আপোনাৰ ঘচৰত কাৰোবাৰ টেম্পু চেম্পু আছে যদি কিবা এখন ঠিক কৰিব
অ
কাৰণ মই কাৰণ মই মানে যিখিনি মানে মুৰ্গী মুৰ্গী খিনিতো ল স্কুটি দিগদাৰ হ'ব আনিব ন ত পাৰিলে আপুনি ডেম্পুখন ঠিক কৰিব ওচৰত আছে আজি
আপোনাৰ অমান চিনাকি আছে নেকি চিনাকি নাই ন আপোনাৰ
চিনাকি সেনেককা নাই বাৰু মানে আমাৰ মোৰ ঘৰ মুখখন একেদ পাৰা যদি না
অ হ'ব লৈ যাম কেচ নাই খালি পইচা এটা কোনো ফালৰ পৰা মাইনাছ হ'লেই হ'ল আৰু
অহ অ
কিন্তু অলপ দূৰত আছে দেই মানুহ ঘৰত অলপ দূৰ মানে মই আজ অ মই মানে মানুহ লগ গৈছিলো মানুহৰৰত অল দৰ অকণমান খালি মানে অলপ শুকুৰত সোমাব লাগিব আৰু মানু ঘৰৰ কাৰণে
অ অ অ
এই ঘুকুটো সোমালে ুতো সোমালে হৈ যাব বুলি হ'বক আৰু খি অলপ সোমাব লাগিব মানে মানুহ ঘৰ ৰাস্তাটো ভাল নহয় মানুহক মানে যেনে তেনে চলি আছে কিন্তু মানে সিলপ ফাৰ্মাখিনি ধুনীয়া হৈ আছে আৰু আৰু সিহঁতে মানে এনেকুৱা এতিয়া এখন ফাৰ্ম খ মানে নচলা মানে কৈছে তোমালোকে মুৰ্গী খিনি লৈ যোৱা কিবা এটা দি পেলা আমি মানে সিমানটো চম্ভালিব নোৱাৰে আৰু
হয় তামি কিমান কিমান ক দিম বুলি কৈছে
সনেৰে পোৱালি বেছি সেই পোৱালি লাগে সেই পোৱালিটো এতিয়া উম পোৱালি এতিয়া দুটা মিলাইো দুশ দুশ টকা কৈয়ে আছো
মুচাত ন
অ এতিয়া মই সিহঁ ধৰক দুটাত এটা এ ডা-ডাঙৰ হৈছে, মই এতিয়া এটাত বাৰু পয়সত্তৰ টকাকে কৰিছোঁ।
অহ'। এটা সত্তৰ টকাকৈ আনাচোন, দুটাত তেতিয়া এশ চল্লিশ টকা হ'ব।
অহ' মানে মই সত্তৰ কৰো কিন্তু নোৱাৰিম বুলি ক'লে সেইকাৰণে মই ক'লো আৰু পসত্তৰ, কিন্তু কাইলৈ ক'লে মিলাব লাগিব সত্তৰ টকাকে।
অহ' ডেৰশ টকাত দুটা আহিলোঁ একো লছ নাই বাৰু। কিন্তু সেয়া অলপ অলপ কম আহিলে হলচেল ৰেটত দিব অহ, হলচেল হেৰিত দিব। পাৰিলেতো ভাল হয়।
উম' মানে এতিয়া আকৌ মই অকলে দিগদাৰ হ'ব ন, লগত আপুনি থাকিব লাগিব।
অহ' সেইটো হয় বাৰু।
এতিয়া মই অকলে কৰিলে নহ'ব নহয় কাৰণ বিজনেচটো আপুনি কৰিব না, মই অকলেতো কৰিব নোৱাৰিম।
উম' সেইটো হয় বাৰু।
সে-সেইটো কাৰণে।
এতিয়া কাইলে, কাইলে তেতিয়া মই অধা পইচা লৈ যাম বাৰু, চল্লিশ চল্লিশ নিনিওঁ বিশ মান লৈ যাম। পাইলে মুৰ্গীটোত ইমান নলয়। তুমি আকৌ চলিটা মানে আনিম বুলি কৈছা, আশীটা মান হে আনিম আমি।
অহ' হ'ব আপুনি অহ, আপুনি বিশ বিশ হাজাৰ ল থৈ দিব মই আপোনালে যাম যে দুইটা সোনকাল ওলাই দিম আৰু ন।
উম' আপুনি দহ বাজি ত্ৰিশ মিনিট মানত আমাহৰ ঘৰৰ পাই যাবহি।
অহ' দহ ত্ৰিশ মানত ন। হ'ব বাৰু পিছ, আপুনি কি কৰি আছে কি এতিয়া।
মই এতিয়া তোমাৰ সেই ফাৰ্মতে আছিলো মুৰ্গীবিলাক দানা দিলো বোলো।
অহ', অহ'। অহ', অহ' মানে ফাৰ্মৰ কাম কৰি আছিলে।
অহ' কাম কৰি আছিলো। পিছে তোমাৰ পাবালা এতিয়া ৰেডি হৈ গ'ল ন চব।
গোটেই অল টোটেল ৰেদি। খালি আজি লাইটটো লগাব পৰা আছে, লাইটটো লগালে হৈ গ'ল আৰু।
অহ' হয় নেকি? এ লাইট চাইট লগাই ল'বা অলপ, অলপ তোমাৰ এই হালধীয়া হালধীয়া লাইট এটা আছে তোমাৰ। ডিম লাইট বুলি কয়, সেই লাইটটো লগাবা তুমি মুগীৰ কাৰণে ভাল হয়। মোৰ আমাৰ তিনিটা আছে মোৰ, এটা আগত তোমাৰ মানে মোৰ
সি কিমানকে দিয়ে।
মই মাহত সিহঁতক এটাক তিনটাকে আঠ হাজাৰ, আঠ হাজাৰ দিওঁ। এটাক এটা কমাই দিওঁ আৰু অলপ, চাৰে সাত হাজাৰ দিওঁ সি নতুন যে।
হয় নতুন মানে কিতা নতুন কৰা আহিছে ন। থিকে আছে বাৰু। এইটো তোৰ তেতিয়াহ'লে বিজনেচটো চিয়ৰটো ষ্টাৰ্ট হ'বই আৰু।
অহ' হ'ব হ'ব। ষ্টাৰ্ট হ'ব।
উম' মানে দুইফালৰ পৰা পইচা ইনভেষ্ট কৰিবলৈ এফালৰ পৰা দিগদাৰ হয় যে।
হয় হয় সেইটো হয় বাৰু।
সেইকাৰণে মই ভাবিলো আপোনাৰ ফোন এটা কৰো, আপুনি বিজনেছ কৰি আছে।
ভালকৈ ভালকৈ ৰাখিব লাগিব। ।
হ'ব হ'ব মই খালী কেতিয়াবা কিবা কামত গ'লে আপুনি চাই দিব লাগিব অলপ টাইম আৰু।
মই ব্যস্ত থাকিলে মাত্ৰ তুমি মোক কলচল ইমান কৰি নেথাকিবা। আমাক অলপ ভাল কৰি দিলেই হ'ল।
কবাত, মই মানে কৰ'বাত গুচি ঠিক নাই কিন্তু আপুনি অলপ চাই দিব লাগিবই। অহ, এতিয়া অসুবিধা পালে মই অ সুবিধা বেলেগ তেনেকা একো নাই, অসবিধা খালি অলপ লাইট চাইটৰ কাৰণে হ'ব, তাৰ কাৰণে কিবা এটা পাৰি দিব আৰু।
হ'ব হ'ব তেতিয়া হ'লে। হ'ব দিয়া মই অলপ বিজিও আছিলোঁ হব ৰাখিছোঁ দিয়া উম উম অলপ বিজিও আছিলো বোলো ৰাখিছো দিয়া উম উম
অ হ'ব হ'ব ঠিক আছে